হেল্ল' নমস্কাৰ কি কৈ আছ
আছু এনেই
আহ আনিছো বন এ চি নাই দিয়া এ থাক কেইডাল নিদিম এ ঠাণ্ডা অ তমি ঘুৱাই দিম ব তুমি যোৱানা আহ ৰ'ব ৰব কৈ আছো হেল্ল' বাকী খোৱা বোৱা কৰিলে নাই
নি
ময়ো নাই খোৱা এই বনাওহে মেগী আনিছো মেগী বনাওঁ এ আছিলো এনেই মোবাইল চাই
গা ধুলা নে নাই
গা ছা আবেলি ধুম বহুত গৰম চবকে থ দুপেকেট থৈ তিনি পেকেট বনাই দিয়া
গৰম বন্ধত ক'বাত গৈছা নে নাই
গৰম বন্ধত এই গৰম বন্ধ হোৱা নাই নহয় হবহে
সেইটোৱে কত যাম বুলি ভাবিছা পিছে
সেইটো অনে থাকে জুলাইত এই তোমাৰ এনেই পাহাৰৰ ছাইডে যাম চাগে এপাক ওলাই লগ লৈ যাব আক হা অ এ লগতও যাম বুলি কৈছে মোৰ ইউ যাব বোলে
আচ্ছা
উলালেই হ'ল ন
উম
আহ বাকী তুমি খোৱা বোৱা কৰিলো নাই
নাই পিছে তুমি
মই এই মেগী বনাম
অহ
কতো যোৱা নাই
এ গৰম যিহে দিছে ক'ত যাবা ঘৰতে
সেইটোও হয়
উম তুমি
মই আছো
আহ
কি তুমি কথা নকলা তুমি কৈছা
এ
কথাতটো নাই কোৱা আকৌ অকল তুমি বুলি কৈছা মই একো বুজি নাই পোৱা কি কৈছিলা
অ তুমি বোলো হেৰি কি কৰি আছা এতিয়া
মেগী বনাও মেগী বনাব আহিছো খাবলৈ উম
উম
বাকী আবেলি ক'ৰবাত য যোৱা প্লেন নাই।
আবেলি নাই বাৰু তেনেকে।
অ'।
তুমি যাম বুলি ভাবিছা নেকি?
যাম দিয়া ওলাবা ক'বাত যোৱা যদি মই ফোন কৰিম পিছত।
উ'ম।
খবৰ দিম।
হ'ব।
অ'। এনে টাউনৰ ফালে ওলাই যাম দিয়া।
উ'ম। এ! কেলা কাটে খাই গ'ল দিয়া তোক কৈছে দেখোন চব ফোন কৰিলে কাট খাই যায় বুলি। শুন্য খনে আৰু কেলা লগাই থাই কেতিয়া পইচা আৰু বেছি বেছি পাবি। মোবাইলটো বেয়া